শুনিছ?
কি কৰি আছ
শুনিছ, মোৰ লিমিট খতম ৰিলচাই আছিলোঁ, এলাহ লাগিছে।
তোৰ লিমিট খতম হৈ গ'ল!
খতম হৈ গ'ল, টুৱেণ্টি ছিক্সতে খতম হৈ গ'ল, কেনেকে নাজানো। জিৰ' গ'ল চাৰিটা নে পাঁচটা।
কিয় নাজানো, মোৰ জিৰ' গৈছে বহুত খিনি। কি প্ৰব্লেম দিছে নেকি নাজানো আৰু
তই কি শুলিয়ে নেকি?
শুবলৈ ধৰিছিলোৱে, টোপনীয়ে আহিছে, এই তেতিয়াপা কথাই পাতি আছোঁ। মামীয়ে আকৌ ফোন, মামীয়ে ফোন কৰিলে আকৌ
মাহী
মাহীনে কোনজনী বন্দিতা নে কি?
খুৰী, মাহী নহয়।
অ', তাই ফোন কৰিলে, বা বৰ বেলেগ কথা কয়ঐ
বেলেগ কথা কয় ন?
উম
ইয়াৰ নহয় যে মঙলদৈ চাইদৰ হয়, মঙলদৈ
বা আৰু বেলেগ দিয়ে কথা
ভাল কিন্তু পাতিবলৈ, মানে খুৰি লগত পাতিবলৈ বহুত ভাল।
ভাল, ভাল, জোছ এটা আহি যায় কিবা
সেইটোৱে মানে মোৰ খুৰীৰ লগত কথা পাতিবলে ভাল, কথাবোৰ ওলিৱাই যে সেইটো কাৰণে ভাল, কিন্তু আমাৰ মাৰ লগত অকমান দিগদাৰ হয়। কিন্তু আমাৰ মাও কৰে, কথা পাতে ভালকে
এ মোৰ লাজ লাগে, মই কেনেকে কথা পাতিম
এ কিনো হ'ব, লাজ কি মাক কি পোৱা নাই নেকি?
পাইছোঁ, তেওঁ
হেল্ল' ক
ভাত পানী খালি?
ভাত পানী খালো, তই?
ময়ো খালোঁ বাৰু
কি খালি?
এ মাংস আৰু ভাত
গেলা গৰম ডালত মাংস থুচিছ লাজ নালাগে তোৰ
খালি ভাত খাব মন নাই
মানুহ মৰা কিমান দিন হৈ গৈছে মাংস খালিয়েই বেয়া তই
তেওঁ
লাজ ক অলপ লাজ ক নিজৰ মানুহ মৰি উঠিছে মাংস খাব নাপাই ধৰি
আৰু
অ তই কাণ ফুটোৱা নাছিলি জানো
উওম
আছেনে এতিয়া কাণখন ফুতুৱা
অ আকৌ ফুতাম
ক্ওপত
ইখনত
দুখনত নুফুতাবি বেয়া লাগে কয় লাগে বুজিছ নে
কিয়?
সঁচা কৈছো ও বেয়া লাগে কিনি দুখ তই এটা কাম কৰ ওপৰত ফুটাই ল
ওপৰত নুফুটাওঁ ফুটালে এইখন এই বেলেগ বেলেগ বেলেগ ৰিং লগাম নেকি চাগে।
মানে লৰা মানুহক দু দুখন ফুতালে ভাল নালাগে।
উম এখনে লগাম ছাগে বেলেগ বেলেগ কিবা ৰিং লগাম
বেলেগলৈ হেৰি লখাবি এইটো যে এই চিলভাৰ কালাৰৰ ৰিং এটা পাই যে আৰু নহ'লে যে এই সোণৰ যেটো ৰিং নহয় সেইটো যে পায় গ'লটো যে
উম গো গো অ গোলটো লগাম
সেইটো ইমানকে ডাঙৰ নল'বি ডাঙৰ পিন্ধিলে ভাল নালাগে সৰু লবি
উম
মই ফুটাব লাগে যাবি যাবি যদি ফুটাও কবি একেলগে যাব পাৰিবি
উম উম ফুটাম বুলি ভাবিছোঁ কিন্তু ঘৰ পৰা
নাই মই বলা মই এইখিনি বদলাম সেনকোঠাও চেঞ্জ কৰিম চাগে
ত মই য'ত ফুটাইছো তাত ফুলি খিনি দাম বহুত আৰু দাম যদিও মানে কি জান পুলিখিনি কোৱালিটিটো ভাল যি দি নল'বি মানে কাখন ডেমেজ কৰি পেলাই মোৰ মানে কি হল মইতো ফুটাই আহিলো হা ভালকে গ'ল তোৰ এঘাৰ দিন নে অ' এঘাৰ দিন ধুনীয়াকে গ'ল ত মই ৰিং পিন্ধি দিলো দহটকীয়া ৰিং উ কাণ খন বেয়া হৈ গৈছিলে আকৌ চব বাৰি চাৰি সুমিয়াই কৰি ধুনীয়াকে তেল চল দি কৰি ঠিক কৰোতেহে ঠিক হৈছে এতিয়া পিন্ধিছো আকৌ
ঠিকে আছে সেইটোৱে মানে মই তই কোৱা নিচিনা টোৱে লম ল'ম বুলি ভাবি আছো
এইটো হেৰি গ'ল্ডেনটো
উম অ' গ'ল্ডেনটো ল'ম খালী সেয়ে আৰু এই তোমাৰ এই যে ফুত এটা নিচনা পাইজে
উম তেনেকুৱাই ল'বি খালি অকণমান মানে মিডিয়াম চাইজৰ ল'বি বেছি সৰু নল'বি বেছি ডাঙৰো নল'বি, এটা সমান চাইজৰ ল'বি লৰা মানু্হ নাকো পুটাই নহয় পুটাই থলে ভালে
নাকত
অ',।
তই মোক কি গে বুলি ভাবিছঁ নেকি?
গেহে কি মানে নাকত ফুটাই
উম', লৰা মানুহে নাকত ফুটোৱা ক'ত- ক'ত দেখিছ ঐ?
লৰা মানুহে নাক ফুটোৱা দেখিছো, প্ৰাইভাগ দেখিছো মই কিন্তু দেই নাই দেখা বুলিও নকওঁ। ভালে লাগে কিন্তু বেয়া নালাগে তোক কেনেকুৱা লাগে মই খেটো নাজানো। বাকী কিছুমান ল'ৰাক দেখিছো নাক ফুটোৱা, ভাল লাগে সৰুকে পিন্ধে একে।
ধেৎ
তই কাণফুতা কাণফুতাবি যদি ক' মোৰ লগত যাব পাৰিবি, ভাল মানুহ আছে।
নাই মই চেঞ্জ মই চেঞ্জ কৰিম, চেঞজ চেঞ্জ কৰিবলৈ পইচা লাগিব মোৰ।
কিমাননো পঞ্চাশ টকা এটা হে।
উম', যেনেকা নহয় মোক পুৰা পিয়ৰ গোল্ডৰ লগাম।
পিয়ৰ গোল্ডটো ভাল লাগে বাৰু। বেয়া নালাগে। তাকে নুফুটা কণ মানে, এতিয়া কি ফুলহে লবি।
উম',। নুফুতাও নুফুটাও ফুতালে মোক ঘৰত বহুত বকিব।
কিয় বকিব ভালেহে ল'ৰা মানুহে কাণ ফুটালে বেমাৰ আজাৰ নহয়, ভালেহে কি হ'ব নু।
এবাৰ ফুটোৱা আছে যে নুফুতাও আৰু।
তোক অথনি যে ফোন কৰি আছিলো, তোৰ মানুহতটো ক'ত আছিলি?
তোক মই কোৱা নাই নেকি ফোন কৰি আছো বুলি কেতিয়াবা
নাই কোৱা কতনো কৈছ।
তই কাটি দিলি জানিব লাগে, যে ই' ফোন কৰি আছে এনেই নুথাও নেকি কিবা।
কত কাটি দিছ মই ডাইৰেক্ট ফোন কৰিছো, তই কটাই নাই।
হেৰিটয়ে তোক এতিয়া কাটি মানে হে মানে চাইলেণ্ট কৰি দিছো আৰু।
এই চিন-তিন নহয়, হেৰি নকৰ মই চুন খুই গলি চাগৈ। মোৰ খংঙ উঠি গৈছে সেইকাৰণে।
নাই খোৱা ধেত।
তোৰ কি হোৱা নাই নেকি? হ'ল কমপ্লিট।
কমপ্লিট হোৱা হ'ব আৰু কেইটামান আছে জানো কি হৈছে।
এ' কিছুমান মানুহ ভাল নহয় জানো মই সঁচা কৈছো। মানে কল কৰিব দিয়ে হা, কৰিলোঁ ছোৱালী জনীয়ে কৈছে বোলে মই বিজি আছো, ৰখা নকৈ মোৰ কলটো এনে গল সেইটো।
উম',।
মোৰ কি মাথা বিয়া নহয় নেকি ক'? তাই কাৰণেতো মোৰ কল এনেই গল এটা।
মই নিৰ্দৰ্শনে কল কম কৰিম বুলি আছে মই কৰাই নাই।
নিৰ্দৰ্শনে খোলে আৰু এতিয়া থ'। তাই এতিয়া ধৰটে টোপনি
কাইলৈ কৰিব লাগিব আৰু।
কালি লাষ্ট নহয় নেকি?
উম',।
উম
কৰিব পাৰিবি জানো?
পাৰিম নেকি চাগে
পাৰি যদি ভালেই কলিলে কৰিম যদি নোৱাৰে তেনে নকৰো মই।
উম
টোপনি আহিব লৈছে আৰু সেই কষ্ট হৈছে।
পৰ মুখ চুখ বিষাই গৈছে
একো দে কিবা এটা বিজি হৈ থাকো ভালে।
উম
আজি ইহঁত আহিছিলে এই দপু
কলে
আমাৰ ঘৰলৈকে।
কিয়বা
এনেই এনেয় আহিলে নৱ খুৰীদেউ আজি গুচি গলোগে তেনেকে
উম
মইতো পইচাটো দিবই আছে ন দিম ৰ আছো মই পইচাটো পালেই দিম।
উ হ'ব দে দিবি আৰু।
মোৰ অনলাইন নাই জানো সেইটো প্ৰব্লেম হয় মোক দিবলৈ ঘপচে
হব দে তই কিবা এটা খাই দিবি খেইটো পইচা।
কি খাম মই সেইটো পইচাৰে আ কৌ থাৰ্টি নাইন ট
একোৱে নাপাওঁ নে ত সেইটো পইছাত?
কি পাম তো মতে ম'ম' এই পাম চাগে অ কিমান পাম মই সেইটো খালে
কিবা এটা পাবি।
হেৰি এটা শুনছো ন কথা এটা সুধো তোক অনলাইন সধিবলৈ হ'লে কি কি কৰিব লাগে
পি এন বি ত যাবি তাৰপিছত তাক কবি যে মোক এটা বেংক একাউণ্ট পাঞ্জাব বেংক একাউণ্টত যাবি
অঁ
তাৰপাছত তই গৈ পেলাই কবি যে কি কি ডকুমেন্টছ লাগে কওক
অ
তাৰ পাছত লৈ যাবি লৈ পেলাই, সিহঁতে ক'ব গৈ এইটো ডকুমেণ্টচ দিয়ক বুলি পিছতে। তই দি দিবিও দিয়াৰ পিছত, সিহঁতে কিবা এটা প ইচা খুজিব মানে হা। পইচাটো মানে সেইটোতো একাউণ্টতে থাকিব। এই দুশ তিনিশটা খুজিব সেইতো তোৰ একাউণ্টত থাকিব, খালি মানে। এ একাউণ্টটো বন্ধ হোৱাৰ পাছত মানে তই ধৰি লও, হেৰি কৰিব যে।
কি কৰিম।
কি দাল কৰিবি।
কি বুলি ক'ম এতিয়া, এ' মানে পইচা একাউণ্টটো বনালে পইচা এটা থাকিব লাগে না সেইটো থাকিব আৰু।
উম, মোৰ মানে, এতিয়া একাউন্ট খুলিবলৈ প্ৰব্লেমটো কি হৈছে, ছ'ব মানে দেউতাৰ নামতে। নম্বৰ চম্বৰ চ'ব দেতা নম্বৰতে। সেইকাৰনে কৰিব পৰা নাই, মই এনেই তোৰ আধাৰ কাৰ্ডটো বেংকৰ হেইত খোলা আছে নেকি? ডাকঘৰত খুলিলেটো অনলাইন জিপে- চিপে খুলিব পাৰি জানো?
পাৰি পাৰি কিয় নোৱাৰি।
মোৰ দেখোন পাৰা নাই।
এই তই পি পি এন বিত গৈ পেলাই কবি কি কি ডকুমেণ্টছ লাগে সিঁহতে কৈ দিব তাৰ পিছত তই সুধি আহিবি গে কি কি কৰিব লাগে মানে
যাব লাগিব। মোৰ মানে চব দেউতাৰ নামতে আছে, যি আছে চব দেউতাৰ নামতে মোৰ মা মোৰ নামত মানে একোৱে নাই, চিম - তিম না কিবা - কিবি।
সেইবিলাক নালাগে। থাকিলেও দেউতাৰ নামত থাকিলে একো নাই মানে সেইয়া অ টি পি, চ টি পিবিলাক গ'লে দেউতাই দি দিলে হ'ল খালি।
মানে মোক মোৰ নিজৰ পাচ ইয়াৰটো নিজৰ পাৰ্চনেল এ হেৰি আছে দেই যত - তত অনলাইন মাৰিব পাৰো, তোৰ বেলেগে দিব পাৰো মানে জি পে' - চি‌‌ পে মোক সেইটো লাগে কিন্তু মই তোৰ মানে সেইটোক খুলিব পৰা নাই, কি কৰো কি নকৰো হৈ আছে?
উম।
ডাকঘৰ যদি মোৰ ডাকঘৰত একাউন্ট আছে হা। যদি ডাকঘৰত একাউণ্টটো থাক এই যদি মই জি পে', গুগল গুগল পে' বা ফোন পে' খুলিব নোৱাৰিম নেকি?
পাৰিবি চাগে দেই, পাৰিব লাগে।
আকৌ নোৱাৰে বুলি ক'লে বহুতে দেখোন।
সেইকাৰণে ক'লো।
উম, ফেন‌ পেডাল নুখুলিবি সেই কাৰণে কৈছো তোক তই সেইহে পাঞ্জাৱ নেচনেল বেংকত যাবি তাত সেই কৰি দিব।
পাঞ্জাৱ নেশ্যনেল বেংক, ক'ত আছে টাউনতে আছে?
পাবি তহঁতে তাতে পাবি, তহঁতৰ ওচৰত কিবাত।
আমাৰ ওচৰতো বেছেৰীয়া আছে, হেৰিহে আছে এচ বি আই হে আছে, এচ বি আইখনে লব চাগে ন বেছেৰীয়া?
অ' হ'ব তাত আকৌ চি আণ্ডাৰ এইটিনৰ পৰা এইটিন প্লাছ লাগিব।
মোৰ দেখোন এইটিনতকৈ ও ওপৰ উম।
অ' পাৰিবি তেনে, এছ বি আইটো খুলিব পাৰিবি।
সৰু নিকি ৰ দৰকাৰ হ'ল নহলে পইচা অনলাইন পইচা কাৰণে জান মানে বহুত দিগদাৰ হয়। ক'ৰবাত ফচি কৰি যোৱাৰ পিছত যে কাৰণ দেউতাক ফোন মাৰিলে নাপাওঁ সহজে ইমান।
সেইটোৱে, সেইটো কাৰণে খুলি ল'বি খুলি ল'বি।
ক'লে চেষ্টাটো কৰি চাম খোলাটো কি হয় বা? চাওঁ চেষ্টাটো কৰি কি কি হয়।